অ
অ কোৱা
আহ কি কৰিছা
এই এনে আছো ৰবা ঘৰতে তুমি
এনে আছো ৰবা পিছে মই যোৱাকালি এখন অনুষ্ঠানত গৈছিলোহে নাৰী সশক্তিকৰণৰ ওপৰত আলোচনা হৈছিল অনুষ্ঠানটোত তাতে শুনি ভাবিবলৈ বহুত কথাই পালো
অ সঁচাকৈ নেকি মানে আজিকালি এই বিষয়টো বহুত গুৰুত্বপূৰ্ণ হৈ পৰিছে আৰু ক'বলৈ গ'লে
হয় দিয়া মানে আগতে গুৰুত্বপূৰ্ণ আছিল কিন্তু ধৰা এতিয়া সময়ত অলপ এই বিষয়টো লৈ অধিক সচেতন হৈছে আৰু
অ ঠিকেই কৈছা দিয়া মানে মানুহে এতিয়া নিজৰ ওপৰত গুৰুত্ব দিব লৈছে আৰু মানে মানে আগতে ধৰি লোৱা বহু ক্ষেত্ৰতে মহিলাসকলকে সুযোগ মানে দিয়া নহৈছিল আৰু মানে সুযোগ দিয়া নাছিল কিন্তু এতিয়া পৰিস্থিতি বহুতেই বেলেগ আৰু বহুতেই সলনি হৈছে পৰিস্থিতি ক'বলৈ গ'লে
অ মানে তুমি ধৰা উদাহৰণস্বৰূপে শিক্ষাৰ ক্ষেত্ৰতে চোৱা আগতে ধৰা বহু ছোৱালীয়ে তোমাৰ বিদ্য়ালয় যাবলৈ সুযোগে পোৱা নাছিল ধৰা কম বয়সতে ঘৰৰ কাম হওক বা বিয়য়াাৰ পাষত বিবাহ পাশত আবদ্ধ হৈছিল কিন্তু আজিকালি ক্ষেত্ৰত সকলো ছোৱালীয়ে তোমাৰ বিদ্যালয়লৈ যোৱা তুমি দেখিবলৈ পাবা
হয় দিয়া এইটোয়ে চাগে এটা সম সমাজৰ বাবে এটা মানে ইতিবাচক এটা পৰিৱৰ্তন হয় আৰু কবলৈ গলে এটা মানে বহুত আৰু ভাল পৰিৱৰ্তন হৈছে আৰু
অ এইটো মানে ধৰা এইটো এতিয়া ধৰা বহুতো ছোৱালীয়ে তোমাৰ উচ্চ শিক্ষাও গ্ৰহণ কৰে বিভিন্ন ক্ষেত্ৰত সফলতাও লাভ কৰে যিটো এটা তোমাৰ সমাজৰ এটা ইতিবাচিক পৰিৱৰ্তন বুলি তুমি কব পাৰা আৰু তোমাৰ একেবাৰে শিক্ষাই যিটো মানুহক আত্মবিশ্বাস দিয়ে আৰু নিজৰ সিদ্ধান্ত নিজে ল'ব পৰা শক্তি দিয়ে সেই শক্তিটো ছোৱালী মানুহেও পাইছে আৰু বৰ্তমান সময়ত
অ বাকী কিন্তু তোমাৰ অকল শিক্ষা থাকিলে নহয় মে সুযোগো সমানে থ দিব লাগিব মহিলাবিলাক ছোৱালী বিলাককো শিক্ষা থাকিলেতো নাপায় ন সুযোগো দিব লাগিব আমি বা সেইবিলাক আৰু তেওঁলোকক
অ সেইটো সঁচা কথা বাৰু কাৰণ যদি যোগ্যতা থাকিও তুমি সুযোগ নোপোৱা তেন্তে প্ৰতিভাও বিকাশ নাপাই দিয়াচোন আৰু তুমি যিটো পঢ়িছা তাৰ মূল্যও নাথাকে ইমান কষ্ট কৰি পঢ়াৰ পিছত যদি সুযোগ এটা নোপোৱা তেনেহলে এতিয়া তুমাৰ চাব পাৰা যে ধৰা মহিলাসকলে বিজ্ঞান হওক চিক হওক ক্ৰীড়া হওক ব্য়ৱসায় হওক বা ৰাজনীতি হওক প্ৰায় সকলো ক্ষেত্ৰতে সফল হোৱা তুমি দেখা পাবাই
তাকেই দিয়া মানে এতিয়া তোমাৰ বহু অ ছোৱালী নিজৰ অ দক্ষতাক লোৱা আগবাঢ়ি আহিব পাৰিছে এই সুবিধাৰ কাৰণে এই যিটো পৰিৱৰ্তন হৈছে সেইকাৰণে আৰু সেইবোৰ দেখি আৰু এইম কোৰ মহিলা বিজ্ঞানী হৈছে চিকিৎসা এইবিলাক আৰু কেতিয়াা ব্যৱসায়ত গৈছে ৰাজনীতি হৈছে আৰু তেওঁলোকক দেখি আৰু নতুন প্ৰজন্মৰ যিবিলাক ছোৱালী আছে সেই ছোৱালীবিলাক অনুপ্ৰাণিত হয় আৰু তেওঁলোকক দেখি তেওঁলোক আগবাঢ়ি আহি আৰু
অ সেইে মানে এবাৰ যিটো ঠাইত আধৰা আৰম্ভ হয় আৰু এই শিক্ষাৰ প্ৰ প্ৰক্ৰিয়াটো যিটো ঠাইত আৰম্ভ হয় বা যিটো ঠাইত এবাৰ মহিলা বা ছোৱালীয়ে তুমি ক'ব পাৰা যিটো ঠাইত এবাৰ চান্স পাই যায় বা সেই ব্য্ৱস্থাটো পাই নিজকে সশক্তিকৰণ কৰাৰ বা নিজৰ সুবিধাবোৰ নিজে লোৱাৰ বা নিজে আগবাঢ়ি যোৱাৰ সেই ক্ষেত্ৰত তোমাৰ সেই ঠাইৰ বা সেই যিটো অৱস্থা সেই অৱস্থাটোৰ লগত যিবিলাক আন আন ছোৱালী বা মহিলা জড় হৈ থাকে তেওঁলোক মানে তেওঁলোকো আগবাঢ়ি যোৱাৰ এটা সুযোগ পাই দিয়াচোন কাৰণ তেওঁলোকেও ধৰা যিবিলাক তেওঁলোকৰ ওচৰ চুবুৰেীয় হওক বা যিবোৰে আগবাঢ়ি গৈছে তেওঁলোকৰ লগত এটা মানে সাহস পায় আৰু যে তেওঁলোকে যদি তেওঁলোকৰ সমনীয়া বোৰে পাৰিছে তেনেহলে তেওঁলোকে কিয় নোৱাৰিব এই ক্ষেত্ৰত সেইটো কথা মানিব লাগিব যে তোমাৰ কেৱল সুযোগ থাকিলে নহব দিয়াচোন নিজৰো আত্মবিশ্বাস থাকিব লাগিব সকলো ক্ষেত্ৰত ক্ষেত্ৰত যদি তুমি কিবা এটা কৰিব বিচাৰিছা
তাক দিয়া মানে আৰু তোম ইয়াৰ মানে অৰ্থ হ'ব পাৰে যেনে তোমাৰ নিজৰ জীৱনৰ যিবিলাক সিদ্ধান্ত তেওঁবিলাকে নিজে ল'ব পাৰে নিজৰ স্বাধীনতা থাকে নিজে আত্মবিশ্বাস লাভ কৰে তেওঁলোকে যেতিয়া নিজৰ সিদ্ধান্ত নিজে লব পাৰে মানে বহুত আৰু ক'বলৈ গলে বহুত আহ লাভ হৈছে আৰু এই আহ নাৰী আহ নাৰী শক্তিকৰণৰ দ্বাৰা মানে মানে মহিলাসকলৰ বিশেষকৈ বাকী তুমি কি ভাবা আৰু বাকী বিষয়ে
উম ধৰা ঠিকে কথা কৈছা বাৰু কিন্তু নাৰী সশক্তিকৰণৰ অৰ্থ তোমাৰ হৈছে নিজৰ জীৱনৰ সিদ্ধান্ত নিজে ল'ব পৰা স্বাধীনতা আৰু আত্মবিশ্বাস লাভ কৰা আৰু তোমাৰ একেবাৰে নিজৰ মতামত প্ৰকাশ কৰাৰ অধিকাৰো ইয়াৰ এটা গুৰুত্বপূৰ্ণ অংশ বুলি তুমি কব পাৰা আৰু ধৰা এনেকুৱা হৈছে যে বৰ্তমান সময়ত বহু পৰিয়ালত আগতে মানে এনেকুৱা আছিল যে তোমাৰ ল'ৰা ছোৱালীক সমানে অধিকাৰ দিয়া হোৱা নাছিল বা ল'ৰাই যিটো কাম কৰিব পাৰিছিল ছোৱালীয়ে নোৱাৰে বুলি ভাবিছিল কিন্তু বৰ্তমান সময়ত তুমি দেখিবা বহু সংখ্যক পৰিয়ালত লৰা ছোৱালীক মানে সমানে অধিকাৰ দিয়া হয় আৰু কোনো ধৰণৰ ভেদ ভাৱ কৰা নহয় যে ছোৱালী হল বুলি এইটো কাম নাৰে বা লৰা হল বুলি কেৱল লৰাই পাৰে সেনো সেনেকুৱা মানে যিটো এটা আগৰ যুগৰ চিন্তা ধাৰা সেই চিন্তা ধাৰাটো তুমি বৰ্তমান সময়ত দেখিবলৈ নোপোৱা কিন্তু
হয় দিয়া মানে এই মানে এই যি কলা এই যিটো ল'ৰা ছোৱালীক সমানে যিটো সুযোগ দিবলৈ আৰম্ভ কৰিছে এই চিন্তা ধাৰনাটো না সমাজৰ বাবে বহুত ভাল আৰু কবলৈ গলে কিন্তু ধৰি লোৱা কিছুমান ঠাইত তোমাৰ এতিয়াও মানে এইবিলাক বহুত সমস্যাৰ আছে আৰু আৰু ধৰি লোৱা তুমি কিছুমান মানুহৰ মানে মানসিকা বহুত টকা এতিয়া নিজৰ মানসিকতাটো সলনি কৰিব পৰা নাই আৰু তেওঁলোকে এতিয়া আগৰ যিটো যুগ আছে তাতে জীয়াই আছে তেওঁ ছোৱালীয়ে কৰিব নোৱাৰে এনেকুৱা আৰু আৰু সেইকাৰণে চাগে সচেতনতা যিটো সচেতন ন সেই সচেতন নাগৰিকটো বহুত জৰুৰী আৰু মই যিবিলাক ভাবো যে মই ভাবো যে এই নাৰীৰ যে সশক্তিকৰণ আছে সেইটো সশক্তিকৰণটো কেৱল নাৰীৰ বিষয় নহয় ন মানে ই মানে কি হয় মানে সমগ্ৰ এটা যিটো সমাজৰ উন্নয়ন আছে ন তাৰ লগত মোৰ মতে জড়িত হৈ থাকে আৰু এই যিটো নাৰী শক্তিকৰণ মানে কেৱল নাৰীকেতো অ নাৰীকেতো সেই নকৰে ন ই এখন সমাজকো তোমাৰ আগবঢ়াই লৈ যায় আৰু
অ এইটো এই কথাটো তোমাৰ বহুত গুৰুত্বপূৰ্ণ দিয়াচোন আৰু আত্মনিৰ্ভৰশীলতাটো বহুত গুৰুত্বপূৰ্ণ নাৰী সমাজৰ বাবে তোমাৰ ধৰা আত্মনিৰ্ভৰশীল থাকিলে আত্মবিশ্বাসো বাঢ়ে আৰু লগতে ধৰা সকলো ক্ষেত্ৰত বা সকলো দিশত কাম কৰাৰ আগত বা কাম কৰাৰ পিছতে হওক একো ভাবিব নালাগে আৰু ধৰা কিদৰে নিজৰ জীৱনটো বা কিদৰে নিজৰ প্ৰক্ৰিয়াবোৰ আগবঢ়াব বা সমাজৰ আগত নিজকে কি বুলি স্বীকৃতি দিব এই ক্ষেত্ৰত মানে সেয়াই আৰু যে নিজৰ আত্মনিৰ্ভৰশীল হলে বা নিজৰ আত্মবিশ্বাস থাকিলে তোমাৰ সমাজে কি কয় সমাজে কি ভাবে সেই ক্ষেত্ৰত কোনো ধৰণৰ সমস্যা দেখা পোৱা নাযায় আৰু
হয় দিয়া ঠিকে কৈছা মানে যেতিয়া তোমাৰ নিজৰ উপাৰ্জন থাকে ন তেতিয়া তেওঁলোকৰ আত্মবিশ্বাসো বাঢ়ে বৃদ্ধি পাব ধৰি লোৱা এনেকুৱা বাঢ়ি যাব আহ আৰু মোৰ মতে আৰ্থিক যিটো স্বাধীনতা সেইটো যথেষ্ট নহয় হয়ো তেওঁলোকৰ সন্মান হওক নিৰাপত্তা এইবিলাকতো আমি দিব লাগিব ন তেওঁলোকক তেওঁলোকক সন্মানৰ অধিকাৰতো সমানে ন তেওঁলোক তো আমি তেওঁলোকক সন্মান দিব লাগিব আমি নিৰাপত্তা দিব লাগিব তেওঁলোকক আৰু তোমাক দেখা যায় যে আজিকালি বহুত মহিলাই ধৰি ল তোমাৰ যিবিলাক উদ্যোগপতি যাওক উদ্যোগপতি হিচাপেও মানে বহুত লাভৱান হৈছে আৰু দেখিবলৈ বা বহুত সফলতা পাইছে আৰু এই উদ্যোগপতি হিচাপে বহুত মহিলাই তুমি কি ভাবা এইটো লৈ
অ সেইটো ময়ো দেখিছো বাৰু সেইটো ময়ো দেখিছো কিন্তু আৰু সেইটো দেখি ভালে লাগে দিয়াচোন তেওঁলোকে ধৰা কেৱল নিজে সফল হোৱা নাই নহয় আন মানুহকো ধৰা কৰ্ম সংস্থাপন এটা সুযোগ দিছে ক্ৰীড়া ক্ষেত্ৰতো মহিলাসকলে ধৰা দেশৰ নাম বৰ্তমান সময়ত তুমি উজ্জ্বল কৰা দেখা আৰু একেবাৰে তেওঁলোকৰ সাফল্যই প্ৰমাণ কৰে যে তোমাৰ সুযোগ পালে ল'ৰা ছোৱালীয়ে হওক বা মহিলা পুৰুষ হওক কোনো ভেদ ভাৱৰ প্ৰয়োজন নাথাকে মহিলাসকলেও যিকোনো ক্ষেত্ৰত উৎকৃষ্ট ফলাফল দেখুৱাব পাৰে যদি সুযোগ পায় আৰু মোৰ মতে তোমাৰ ধৰা ঘৰৰ কাম কেৱল মহিলাৰ দায়িত্ব বুলি ভবাটো সলনি হ'ব লাগে সেই ক্ষেত্ৰত
ময়ো সম্পূৰ্ণ মানে একমত ধৰে এইটো কথা তুমি যিটো কলা ন ঘৰৰ যিটো কাম কেৱল মহিলাৰ দায়িত্ব বুলি হোৱাটো সলনি হ'ব লাগে একদম ময়ো একমতৰে মানে পৰিয়ালৰ সকলো সদস্যই মিলি জুলি কাম কৰিব লাগে ন মানে যিবিলাক দায়িত্ব আছে সেই দায়িত্ববিলাক তেওঁলোকে ভাগ বতৰা কৰি দিবাগে অকল মহিলাজনৰ ওপৰত দিলে নহয় ন কিমান কৰিব আৰু হল বোলে ন ম তেতিয়াই তোমাৰ প্ৰকৃত যিটো অসমতা আছে সেই সমতাটো আহিব
এ ঠিক ক্ষমতা মানে তোমাৰ এজনক আগুৱাই দিয়া আৰু আনজনক পিছুৱাই পেলোৱা নহয় ন বৰঞ্চ ধৰা সকলোকে সমান সুযোগ দিয়াটোৱে ক্ষমতা আৰু আৰু এই কথাটো বহুত সুন্দৰকে কৈছাই দিয়াচোন তুমি শুনি মোৰ ভাল লাগিল
ঠিকেই দিয়া আজি যিটো আলোচনা আছে ন সেই আলোচনাটো শুনি মোৰ মানে এই যিটো বিষয় লৈ কথা পাতিছো আমি মানে ভাবিবলৈ নতুনকে ভাবিবলৈ আৰু মন গল আৰু কবলৈ গলে
একদম ঠিক কথা কৈছা দিয়া আৰু আশা কৰোঁ দিয়াচোন ময়ো ভৱিষ্যতে আৰু অধিক মহিলাই নিজৰ সপোন পূৰণ কৰাৰ সুযোগটো পাওক নে কি কোৱা
তাকেই দিয়ে একদম ঠিক কথা কৈছা আশা কৰো যে এইবিলাক মহিলা যিবিলাক আছে সেই মহিলাবিলাকে নিজৰ নিজৰ স্বীকৃতি নিজেই বিচাৰি লয় তেওঁবিলাকে নিজৰ কামবোৰ নিজে কৰে আৰু আৰু ইয়াতো আৰু কেৱল মহিলাৰ জয় নহব ন আৰু এইটো সমগ্ৰ সমাজত জয় হব হয়নে নাই
অ ঠিকেই দিয়া এয়াতে ৰাখিছো দিয়া এতিয়া
দিয়া হব দিয়া তে